অ', কি কৰিছা?
এ আছো এনে তুমি।
ময়ে আছো।
অ', ভালে তোমাৰ? অ', তোমালে। ফোন কৰিলোও এটা বিশেষ কাৰণ লৈ
অ' কোৱা।
এতিয়া তোমাৰ অসম তথা ভাৰতবৰ্ষত
অ।
ইন্ধন আৰু খনিজ সম্পদৰ পৰিমাণটো তোমাৰ কমি গৈছে।
হয়।
তাৰ ৰোধ কৰা উপায় তাৰ কাৰণ এনেধৰণৰ তোমাৰ দি কোন মানে কোন হয়।
অ।
মানে তোমাৰ কেনে ধৰণৰ তোমাৰ দৃষ্টিভংগী গৈছে, তাৰ ওপৰত কাৰণসমূহ মানে তাৰ উপকাৰিতা অপকাৰিতা কেনে ধৰণৰ মানে?
ইন্দ অবিহনে মানে এতিয়া আমাৰ এতিয়াতো আ আধুনিক কাল হয়। ইন্ধনৰ অবিহনে মানে আধুনিক কালতটো আমি মানে কল্পনা কৰিব নোৱাৰো মানে ই মানে এতিয়া মানৱ মানে মানৱ সমাজৰ এটা মানে অতি প্ৰয়োজনীয় বস্তু
ইয়াত ইয়াত আমাৰ মানে কিছুমান ভালো দিশ আছে কিছুমান বেয়া দিশো আছে মানে ইন্ধন ব্য্য়ৱহ মানে ইন্ধন বেছি ব ব্যৱহাৰৰ ফলত আমাৰ মানে ভৱিষ্যতলৈ ইন্ধন কমিও কমি গৈছে তাৰ ফলত ইন্ধনৰ পৰা ওলোৱা গেছ মানে আমাৰ উত্তাপ বৃদ্ধি কৰিছে ইয়াৰ ফলত মানে আমি টো দেখিবলৈ পামগে চাগে এতিয়া মানে বৰফৰ দেশত মানে বৰফ কিনি গলিও যাব পাৰে উত্তাপ বৃদ্ধিৰ
অ উঔটা বিদ্ধি ফলত মানে তুমি মানে ধৰি লোৱা এতিয়া উত্তাপ বৃদ্ধি বুলিয়ে নহয় তোমাৰ এতিয়া খনিজ সম্পদৰ এতিয়া এই বা এতিয়া অসমতে দেখিবলৈ পোৱা গৈছে অলপ দিনৰ আগত মানে যিটো এতিয়া গেছ চিলিণ্ডাৰৰ অভাৱত বহুতো মানুহ হাহাকাৰ হৈছে বিভিন্ন ধৰণৰ এতিয়া তোমাৰ বিভিন্ন ধৰণৰ
এ তাৰ এটা কাৰণ হৈছে আমাৰ মানে এতিয়া সেই উম গেছ চিলিণ্ডাৰ সমূহ আমাৰ ইয়াতো পোৱা নাযায় যৰ পৰা আনিছিলে তাত এতিয়া কাজিয়া চলি আছিলে মানে যুদ্ধ
যুদ্ধ হলে মানে অসমলৈ আনিব পৰা নাছিলে
অ তোমাৰ এতিয়া ধৰি নোৱা এতিয়া এ মানে ইয়াৰ কাৰণ অসমত তুমি এনে ধৰণৰ ধৰি লোৱা এতিয়া যিহেতু বা ভাৰত ইন্ধনৰ বেছি পৰিণৰ পৰিণ মানে হেৰি কৰা ত ইউজ কৰা হৈছে তাৰ পাছত তোমাৰ এতিয়া এই বি এতিয়া ইন্ধনে যিহেতু এতিয়া বৰ্তমান সময়ত বেছি পৰিমণ মানে এতিয়ামা কমি গৈছে পৰিমণ কমি গৈছে সেয়েহে ইন্ধনৰহে আমি যদি বেটাৰী বা বেটাৰী গাড়ী নাই নবা এনেধৰণৰ বহুতো আমাৰ বৈজ্ঞানিকভাৱে আৱিষ্কৃত আৱিষ্কাৰ হৈছে সেইখিনি ধৰি আমি ধনৰ হেৰিতকৈ অলপ কমক কম মানে বেছিকৈ ব্য্ৱহাৰ কৰো এতিয়া আমাৰ ইন্ধনৰ সময়্াত অতি সোনকালে এ হ্ৰাস হ'ব
হ আমি এতিয়া দেখিবলৈ পোৱা যায় কিছুমানে এতিয়া গাড়ীত এনেই বহি থাকিলেও এ চি লগাই বহে তক কিছুমানে কাৰোবাৰ লগত কথা পাত মানে এতিয়াতো বহুতেই মানে নিজৰ বন্ধুবৰ্গক লগ পাই ৰাস্তাত ৰখাই মেলি কথা পাতে এয়া আমাৰ মানে গাড়ীৰ আমি ষ্টাৰ্ট টো মানে ইঞ্জিন টো অফ কৰি ল'ব লাগে কথা পতা আগ নহ'লে ইঞ্জিন টো অন কৰি থলে এনেই আমাৰ মানে
হয়
এই সম্পদ সমূহ মানে আমি তেলখিনি এনেই গুচি যায়
হয়
উম উ এতিয়া আ আজিকালি আমাৰ এতিয়া তেল তেলৰ দামৰ বৃদ্ধি পাইছে কাৰণ তেল ইয়াত এতিয়া হ্ৰাস হৈ আহি আছে সেইটো কাৰণে তেলৰ দামো বাঢ়ি গৈ আছে
হয়
ফলত আমাৰ মানুহ মানুহৰ মানে বহুতো অসুবিধা যায় কিছুমানৰ এতিয়া পইচাো কিছুমানৰ ইমান পইচাও নাথাকিব পাৰে এতিয়াতো সেই নাথাকিলেওতো আমি তেলতটো ভৰাবই লাগিব এতিয়া কৰবালৈ যাবলৈ হ'লেও
হয় তেল বুলি এতিয়া তোমাৰ বিভিন্ন ধৰণ ৰ বেটেৰী বিভিন্ন বাহন আৱিষ্কাৰ কৰিছে বৈজ্ঞানিকসকলে
হয় হয়
এতিয়া সেই যদি সেই বৈজ্ঞানিক আহিলাস সমূহ যদি আমি বেছিকৈ ব্য্ৱহাৰ কৰি ইন্ধন ইন্ধনযুক্ত যিখিনি আমাৰ যন্ত্ৰ পাতি সেইখিনি যদি আমি কমকৈ ব্য্ৱহাৰ কৰ য নতুন বস্তু আৱিষ্কাৰ হৈছে সেই হ ম মানে ধৰি লোৱা আ যিহেতু এইটো কি বুলি কম এতিয়া তোমাক যিখিনি আমাৰ উৎপাদনৰ সক্ষমতা সেইখিনিও আমাৰ
অ'।
আমি এতিয়া মানে এইবিলাক ইন্ধন বচাবলৈ আমি কিছুমান কাম কৰিব পাৰো। যেনে মানে আমি অযথাত মানে ঘৰৰ লাইট আৰু ফেন মানে পাংখা আমি অফ কৰি থ'ব লাগে।
হয়।
তাৰ পিছত এতিয়া ধৰি লোৱা এতিয়া অসমত এতিয়া ইন্ধনৰ ইন্ধনৰ বেছি হা হ্ৰাস পাবলৈ গৈ আছে এতিয়া তোমাৰ আমাৰ যিহেতু ব্ৰিটিছৰ কাৰণতে আমাৰ অসমৰ বিভিন্ন খনিজ সম্প তেল এনেধৰণৰ বিভিন্ন ৰা ৰামদানি ৰপ্তানি হ'ল।
হয়-হয়।
সেইখিনি আমাৰ বিভিন্ন অসমৰ বহুতো ধৰি লোৱা বহুতো ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিলে সেই সময় এতিয়া যদি আমাৰ সেইখিনি খনিজ সম্পদ বা খনিজ সম্পদ থাকিলে হয়, অসমত ইন্ধনৰ পৰিমাণটো বৃদ্ধি ল হয় কমি ন নগল হয়। কিন্তু এতিয়া সেই, সেই আমাৰ ইন্ধনৰ পৰিমাণটো এতিয়া বৃদ্ধি কমি গৈছে অসমত এতিয়া আগতে জুই ধৰি ভাত খাইছিলে। কিন্তু এতিয়া গেছৰ অবিহনে কোনো ধৰণৰ কামেই নহয়।
কমেই নহয় হয়, আজিকালি মানে চব গেছতে কৰিবলৈ লৈছে। ভাত বনোৱাৰ পৰা ধৰি পানী গৰম কৰা লৈকে। এতিয়া আমিতো পানী গৰম কৰা আমি এতিয়া কাৰেন্টৰ সহায়তো পানী গৰম কৰিবলৈ এতিয়া মানে আহিলা-পাতি মানে ওলাই গৈছে।
হয়-হয়।
আমাৰ মানে গোটেই বছৰত মানে আমাৰ শ শ-শ মিলিয়ন মানে পেট্ৰ'ল, ডিজেলৰ মানে প্ৰয়োজন হয় আমাৰ
হয়।
উম'।
হম। তোমাৰ এতিয়া ধৰি লোৱা। এতিয়া অসমৰ যিখিনি আহ চাহ খেতিয়ক লোক আছে।
হয়।
তেওঁলোকে আমাৰ যিখিনি এতিয়া ইন্ধনৰ হাৰাৰ হেৰিটো বু বুজি পায় কিন্তু অসমৰ যিখিনি থলুৱা মানুহ সেইখিনিয়ে এতিয়াও ইন্ধনৰ ব্যয়শৱহাৰ সম্পৰ্কে বুজি পোৱা হোৱা নাই। চাহ খেতিয়কসকল চাহ জনগোষ্ঠী।
হেল্ল'।
এতিয়া চাহ খেতিয়কসকলে বুজি পাইছে কাৰণে জুই ধৰি খৰি কাটি তেওঁলোকে বৰ্তমান সময় ভাত খাই আছে।
আমাৰ এতিয়া কিছুমানে ধনী, ধনী মানুহখিনিয়ে কিছুমানে তোৰ দুই, দুই। টো ব্যৱহাৰ নকৰে সিহঁতি অকল গেছৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছে। মানে গেছ বুলি নকওঁ, সিহঁতি ক'বা অকনমান দূৰলৈ খোজ কাঢ়িও সিহঁতি যাবলৈ নিবিচাৰে মানে। আৰু ঘৰত থাকিলে এ চি ব্যৱহাৰ কৰে, এ চিত টো আমাৰ কিমান এচিটো আমাৰ মানে। ডিজেলৰ পেট্ৰল ডিজেলৰে প্ৰয়োজন হয়। চলাবলে এ চি চলাবলেও সিহঁতি সিহঁতি মানে অকমানো চিন্তা নকৰে মানে খৰচ কৰিবলে সেইবিলাক।
হয়।
আমাৰ এই চা ছাবিছ চনত ভাৰতত ডিজেল আঠ পইন্ট সাত তিনি মিলিয়ন ব্যৱহাৰ হৈছ চে মানে মিলিয়ন টন। সেনেকে যদি ইমান যদি বেব হাৰ হ'বলে হয় আমাৰ ভৱিষ্যতলৈ কমি গৈ থাকিব।
হয়-হয়, এয়া ইন্ধনৰ পৰিমাণটো কমি যোৱাৰ লগে- লগে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে অসমবাসী।
হয়-হয় আমাৰ এতিয়া আমাৰ অসমবাসী ন আমাৰ চিকিৎ চাৰ কাৰণেও আমাৰ মানে ইন্ধনৰ প্ৰয়োজন হয় চিকিৎসাৰ ক্ষেত্ৰতো।
হয়।
সেনেকে যদি ইন্ধন কমি গৈ থাকে আমাৰ মানে উচ্চ মানদণ্ডৰ চিকিৎ চাৰ কাৰণে মানে অসুবিধাৰ সৃষ্টি হ'ব।
হয়। বাৰু এই বিষয়ে তোমাৰ লগত এ পাছলৈও আলোচনা কৰিম। বাকী এতিয়া হ'ব।
হ'ব দিয়া।